অ হয় হয় শুনি আছো । আছো ।
পিছে আজি
অ অ কি বিষয়ত আলোচনা কৰিব নো অ, কি কলা।
আজি আমি এটাূৰ্ণ আলোচনা কৰিম বুলি ভাবিলো মই
হয় হয় খুব সুন্দৰ ভাল বিষয়টাকে বাছি গৈছা হয়, আহ পাৰি। সুন্দৰ বিষয়ে আলোচনা কৰিব পাৰি হয় হয় মোবাইল মোবাইল হয়, হয়, হয় খুব সুন্দৰ।
উম, । ত'।
অ, প, প। হৈছে মানুহৰ জীৱনৰ এক সফলতাৰ অন্যতম আহ চাবি কাঠি বুলিও কয় হয়নে, ।
একেবাৰে ঠিক ঠিক কৈছে প্ৰথমে মানে কোৱা যে পঢ়াৰ অভ্য়াস বুলিলে মানে তোমাক যদি মই সুধো, । পঢ়াৰ অভ্যাস বুলিলেনো আমি । কি বুজো অকমান কোৱাচোন'।
পঢ়াৰ অভ্াস বুলি কলে নিয়মিত ভাৱে কিতাপ বাতৰি কাকত আলোচনী এ জীৱনী গল্প বা আহ তোমাৰ জ্ঞানমূলক লিখা পঢ়াৰ অভ্াসে বুজায় যদি আমি আহ লিখিত ভাৱে কওঁ
ঠিক, । কৈছে একদম অৰ্থাৎ মানে কেৱল'। পাঠ্যপুথি পঢ়াই ধৰা নহয় আৰু মানে বিভিন্ন ধৰণৰ কিতাপ বাহিৰা কিতাপ আহ পঢ়াও মানে ইয়াৰ মানে লগত সোমাই আছে আৰু অন্তৰ্ভুক্ত হৈ আছে'।
একেবাৰে ঠিক একেবাৰে ঠিক । আৰু আমি আহ পঢ়া বুলি ক'লে অকল কিতাপেই পঢ়া নহয় আমি মানে, । অধ্যয়ন'। মূল বস্তুতটো আমাৰ জীৱনৰ ওপৰতো নিৰ্ভৰ থাকে হয় নে ।
হয়, হয়।
ত'। প্ৰতিটো মানে প্ৰতিটো বস্তুৰ ওপৰৰ পৰাই আমি কিবা কিবি এটা'। কিবা নে কিবা এটা আমি শিকিব পাৰিম এইটো আমাৰ আহ জীৱনৰ প্ৰতি এটা মানে অৱেগ ভাৰ হৈ পৰে'।
একেবাৰে ঠিকেই কৈছা
ভাল হয় পিছে জীৱনটো, ।
সেইটোৱেই উম, উম।
পিছে তুমি কোৱাচোন অ পঢ়াৰ অভ্যাস মানে পঢ়াৰ অভ্যাস, । কিন্তু কিয় প্ৰয়োজনীয়?
আহ পঢ়াই মানে জ্ঞান বৃদ্ধি কৰে লগতে ধৰা তোমাৰ চিন্তা শক্তি আৰু উন্নত কৰে আৰু মানে ব্যক্তিত্ব গঠনতো সহায় কৰে এই পঢ়া শুনাই'।
অ ঠিক কথা কৈছা তুমি ঠিক কথা কৈছা আহ জ্ঞান বৃদ্ধি কৰে হয় সদায় আহ সঁচাই ঠিক কৈছা তুমি যদি আমি ভাল কিতাপবোৰ সদায় আমি ডেইলি ৰুটিন বা ডেইলি হেবিটত আমি যদি দিওঁ, । ভাল ভাল কিতাপ যদি পঢ়োঁতে তেতিয়াহ'লে আমাৰ জ্ঞান চিন্তা চৰ্চা বৃদ্ধি কৰাত সহায় কৰে হয়নে
একেবাৰে সঠিক মানে আজিকালি কি হৈছে মানুহে মানে মোবাইল ফোনত বেছি সময় দিয়া হৈছে কিতাপ পত্ৰত আজিকালি বেছি নাচায় এইটো বেয়া অভ্যাস হৈছে
হয় আৰু উপন্যাস বিলাক আগৰ আমাৰ উপন্যাস বিলাক এইবিলাক আমি ভাল ভাল কিতাপ যোন যোনবোৰ মানে আগৰ পাম কি আজিৰ পৰা বহু বছৰ আগতেই লিখিত এইবিলাক যদি আমি পঢ়ো তেতিয়াহ'লে আমাৰ মানে জীৱন যাপনত বহুত সহায় কৰে কিতাপ বোৰে
হয় হয়
হে
একেবাৰে ঠিকেই কৈছা মানে মানুহৰ সৰ্বশ্ৰেষ্ঠ বন্ধু বুলি তুমি যদি কোৱা কিতাপখনেই মানে সৰ্বশ্ৰেষ্ঠ বন্ধু বুলি কোৱা হয় আৰু
সঁচা সঁচা নিশ্চয় সঁচা কথা কৈছা তুমি আহ কিতাপ এনে বন্ধু যিয়ে এ কেতিয়াবা বিশ্বাসঘাততাৰ কাম কেতিয়াও নকৰে
একেবাৰে সঁচাকৈ মানে কিতাপৰ পৰা মানে বহুত নতুন কথাও শিকিব পাৰি
হয় হয় নিশ্চয় হয় পাৰি কিতাপ আমাক জ্ঞানৰ দুৱাৰ খুলি দিয়ে আৰু জ্ঞান বৃদ্ধি আহ জ্ঞান বৃদ্ধি পৰা আহটো কিতাপৰ বহুত ডাঙৰ ভূমিকা কিয়নো আমি আহ কথা বতৰা কেনেকৈ পাতিব লাগিব অ এইবিলাকো আমি কিতাপৰ পৰাই শিকো বেছিভাগ হয়নে জীৱন যাপন কেনেকে কি কৰিব লাগিব কিন্তু আমি এটা-এটা বস্তু লিখিত, যোন আমি আজি পঢ়ি আছো কিন্তু এই বস্তু বোৰ আগতে আমাৰ আমি জন্ম লোৱাৰ আগতে য মানে আ, লি লিখা বস্তু বোৰ আমি আজি মানে
উম, হয়- হয়, একদম সঠিক কথা হৈছে।
পিছে কোৱাচোন, পঢ়াই কেনেকৈ জ্ঞান বৃদ্ধি কৰে?
কিতাপ পঢ়িলে মানে আমি এ নতুন নতুন তথ্যটো লাভ কৰোৱেই তুমি যিটো ক'লা তাৰ লগতে মানে ইতিহাস, বিজ্ঞান সাহিত্যৰ মানে ভূগোল আৰু ৰাজনীতি এই মানে আদি বিষয়বিলাক কৰ বিষয়ৰ জ্ঞান বৃদ্ধি পায়।
হয় আ ইয়াৰ বাহিৰেও পাৰি হয়নে, বিদ্যালয়ৰ বাহিৰেও।
একেবাৰে-একেবাৰে মানে কেতিয়াবা কিতাপৰ পৰা পোৱা জ্ঞান মানে জীৱনত অধিক উপকাৰী হয়, আমি ধৰা এতিয়া যিটো শিকিলো কিতাপ এখনৰ পঢ়াৰ ফলত সেইটো মানে আমাৰ সেই কামটোত ধৰক জ্ঞান খিনি আমাৰ জীৱনতো মানে তুমি কেনেদৰে আগবাঢ়ি যাবা কি কৰিবা লক্ষ্যত উপনীত হ'বও তোমাক সহায় কৰে। শুনিছা নে, শুনি আছা? শুনি আছানে? শুনি আছা শুনি আছানে? অকমান জেগাটো সলাই লোৱাচোন, মই শুনা নাই মানে।